হেল্ল'
কি কৰিছা,
এ এনেই ভিতৰত ইমান গৰম বাহিৰত ওলাই আছো।
দম শৰ্ট ‌ওপট গৈইললি নেকি?
নহয় তহঁতে ৰুমত আগতে ওলাই আছোঁ গৈ, ৰুমৰ দৰ্জাখন অকমান গৰম গেছটো ওলাৱক বুলি ৰুমৰ আগৰ দৰ্জাখন খুলি থৈ দিছোং এনেই মই বাহিৰতে ওলাই আছোং
কাৰেণ্ট নাই
আছে হ'লেও বহুত গৰম পাইছোঁ আজি
দৰ্জাখন খুলি কিনে ফেনখন চলাই থৈ দে ক তেতিয়া হাৱাটো ওলাই যাব
অ, সেনেকে কৈ থৈ দিচুং। মৌ সোমাইছে ক উম, কি কৰিছ?
শুই আছোং
শুলিয়ে নিকি
উম, হোমহ
উমহ, মই গৰমত শুব পৰা নাই
এয়াত যে ৰাতি হ'লে ইমান গৰম নুঠে দিনতহে বেছি গৰম উঠে
ৰ'দ পৰি থাকে যে
উম
আৰু উম ৰাতি হ'লে গৰম নুঠে মানে ওপৰখিনি টিং হয় ন সেইটো কাৰণে জল্দি ঠাণ্ডা পৰে ওপৰখন যদি চৰ্ট দিয়া থকা হ'লে ঠাণ্ডা নপৰিলে হ'লে গৰম গেছটো থাকি গ'ল হ'লে উম টিং কাৰণে ঠাণ্ডা পৰি যায় আৰু উম
এতিয়া ৰাতিটো কাপোৰ লৈ কিনে শুৱ
অহ তাৰপিছত, এইটো চোন, ভাত খালি নাই?
হে,
ভাত কি লগত খালি?
ভাত নবনাং বুলি কোৱা নহয়।
অহ ', অ, কি কইছিলি বায়ে কি কইছিলি?
বায়ৱ সোমালে নাই?
নাই সোমোৱা এতিয়ালৈকে। মোৰ এতিয়াহে সোমাইছে নাই সোমোৱা হৈছিলে নহয়।
তাৰ যে ধেৰ
অহ, কিমান সোমাব তাৰ সোমালে? আগতে হৈ আছে দেই এতিয়া নাজানো কিমান।
এতিয়া এহেজাৰতকৈ বেছি হ'ল পায়।
জানো। মই আজি তলতে শুম ইমান গৰম উঠছে মোৰ। উম, তোক ব্লেংকেট লাগিব নাই? উম
আৰু কাবালৈ ফোন কৰিছিলি নাই?
নাই কৰা কাকো ফোন মই তই কৰিছিলি নেকি?
মইনো কালে কৰিম আও।
মোলৈকে কৰিবি আওঁ।
হাজবেণ্ডৰ লগতে দুবাৰ কথা পাতিলো আওঁ।
উৱাওঁ তোমা হাজবেণ্ডো আছে মোৰ ক' হাজবেণ্ডো নাই নহয়। হাজবেণ্ডৰ বাদেই বয়ফ্ৰেণ্ডেই নাই।
তাৰ লগত যে
উম।
মোৰ একদম উম টাইমটো অভাৰ হৈ -হৈ গৈ আছিলে আৰু দে কাতে নাখাইছিলে। তাৰপিছত এই কিন্তু যে মাতটো নাহে আক তাৰ পৰা মাতটো নোহোৱা হৈ গৈছিলে।
উম।
তাৰপিছত কাক- কাটি দিলো না কি সেনেক কাট খালে, কেইবাহ মিনিটো হ'ল চৈধ্য-পোন্ধৰ মিনিট মান হৈ গ'ল আৰু থাকিলেই হ'ল আক। কথাষাৰ শুনি নেপালোং যে সেইকাৰণে-
এপ তো পাই ফোন কৰিছিলি?
উম,
এপটোৰ পৰা তাৰ নাম্বৰটোত কেনেকে ফোন কৰিলি তই? তাৰ নাম্বৰটো এপটোত আছে জানো?
তাক মই ডাউনলোড কৰি ল'ব ক'লো।
ডাউনলোড কৰিব কলো নহ'ব নহয়।
হয়।
হয় সেনেকেও।
নান গৈ কিনে সি নাম্বাৰটো এড কৰিলে নাম্বাৰটো। এপটোত তাৰ নাম্বাৰটো এড হ'ল যে খালি ক'ডহে পোৱা নাই। ক'ড নেপালো মই তালে ফোন কৰিব পাৰিম যে সিহে মোলে কৰিব নোৱাৰে।
অহ, মই সেইটো কথা নাজানো নহয়।
তইও চবকে পোৱাই লবি।
অহ, পাৰি তাৰমানে ন'সেনেকে? অহ, আজিলৈকে কোনো কোৱা নাইচোন তেনেকে। পাৰি বুলি। সেনেকুৱা কথা।
উম, অছনীয়ে যে এজনীয়ে ফোন কৰিবি বুলি কৈছিলে যে?
উম অঞ্জুমণি।
অ মই হেৰি, মই ফোন কৰিলুংটো। কৰিমেই এতিয়া বুলি অ অ কৰা আক বুলি কলে, তাৰপিছত এ- ফোন গলোঁ ৰিচিভেই নহয় নহয়। তাৰপিছত মই ফোন ৰিচিভ- কৰিছিলো কাটি দিলা যে বুলি কৈছে, ইমান দেৰিলৈকেনো ৰিচিপ্ট- হেৰি অ থাকে জানো?
উম।
এক মিনিট মান থাকে না কি? কিমান সময় থাকে? তাৰপিছত কাট- তই খালে চোন নিজে নিজে।
ৰিচিভ নকৰিলে চাগে ক'।
উম।
উম।
মই এতিয়া
অ।
কি?
চজাৰডাল পৰিছে ক। কি হল তোৰ এতিয়া?
মোৰ এতিয়া পোন্ধৰটা বুলি দেখাইছে কিন্তু তাত মোৰ আঠটা মানহে কল আছে।
অ বাকী এনেই মানে চাবমিট হৈ হৈ যোৱা আছে। উম। মই আজি তলতে শুই দিছোঁ আৰু যিহে গৰম পৰিছে।
উম
মোক হাঁহিছে ক। ফোনত কথা পাতো বুলি তাৰমানে হাঁহিছে ক, তাৰপিছত- খবৰ তাই ক। মই মানে লগৰ জনিলে ফোন ফোন কৰি আছিলোং ত লগ লগৰজনীয়ে মোৰ ফোন ৰিচিভ কৰা নাই মই তালে ফোন মাৰিছোঁ আকৌ হিউ মোক ফোন মাৰি আছে মানে মোক ব্যস্ত ব্যস্ত পাই আছে মানে হব
উম।
তাৰপিছত কৈছে ক ইমানকে ফোন মাৰি আছু তোক বিজি বিজি দেখাই আছে কৈছে ক। মই কৈচুং এনেকে এনেকে ফোন মাৰি আছো কথা পাতিবলৈ তাৰপাছত হাঁহিছে ক পইচাও পাওঁ কথা পাতিলে মোকো দিবিচোন কথা পাতিবলৈ কৈছে ক
ইহ
উম
উম
চবে আহিও ভাইটি আহিলে নাই?
আহিলে আহিলে মহ সোমালে দেই পুৰা খুন্দা খাই দিছে মহ বোৰ
কি কি হে বনালি?
আজি আজি পৰিঞ্জিতাই বনালে। আহ ঔটেঙা দাইল তাৰপিছত কবি আলু ভাজি তাৰপা ভাইটিয়ে বনালে ঠেবো ফ্ৰাই কৰিলে। অথনি চিপছৰ নিচিনা ফ্ৰাই কৰিলে এচিটা এচিটাকে।
পচনী খাব লাগ বেয়া লাগিলে হেনো
ভাল লাগিলে কিন্তু এনেকে নৱনাই নহয় বুলি কৈছে ক সেইদিনা আমি এনেকে বনাই ওচৰত আমি নাজানোং নহয় আমি এনেকে বনাই দিলুং ক কৈছো উম উম
গোটেইখিনি পৰীক্ষা কৰাই নাই হপাই ন
কিটু
গোটেইখিনি পৰীক্ষা কৰা নাই কৈছুং
অ তোৰ লগৰ কেইজনিলে ফোন মাইছিলি?
উম কাৰুলে ফুন কৰি থকা নাই মই
উম
কাবলে ফোন নকোগে আৰু মই বাদেই দিম আওঁও এইটো
উম উম
থিহি
হে কি বুলি কয় ভোক নালাগিব নেকি ৰাতি ভাত নে খালি আকৌ
ভুক লাগিয়ে আছে মোৰ
কোনে নাই নৱনাও
এনেই
উম সুস্তি
বেয়া লাগিব মোলে
নছ টোক মানুহটোৱে ভাবিব কি যে চুস্তি মাইকী এজনী পালোং দেই ভাত চাত নবনাই, ন দে আজি মোৰ বেলেগ টোপনি ধৰিছে খালি
এতিয়াও টোপনি ধৰিয়ে আছে না
উম টোপনিয়াই টোপনিয়াই মই কথা পাতি আছো।
আইও
অথনী আউ যো গে টুপনি ধৰিছিলে ভাতটো খাই দিলোং টোপনিটো অকমান ভাগিলে
মোৰ অঠনি টোপনি ধৰিছিলে আহি কিনি এনেকা গৰম আকৌ কাইনটো গলগে
উম
শুব নোৱাৰিলোঙা এতিয়া মোৰ চকু তকু বিষাই গৈছেগে টোপনি যাব নোৱা পাই
উম ঐ গুড নাইট টোৱে কামে কৱা নাই সপায় ন। আঠুৱা লগাও নাই তহতি
উ নলগাং দেই আঠুৱা ললে বিচাৰি নাপাব চোন।
পধ ন দিছ
এয়াত মৌ নোলাই যে
উম সেয়ে
কি
কি কথা এটা কং কৈছিলোং পাহৰিলোং অ আহ মই তোক সোধো দেই তই কবি
যি তি নোসোদিবি ক মই কব নেজানিম
কেলে নেজানিবি মানে উম উম ঐ অ অ কত আছে টেবুলত সেইকাৰণে দর্জা নোখোলোং ক তেতিয়া নলগালো হয়ে হেল্ল
উম
ৰ দে ধুব এদাল লগাই লং ইমান হেৰি হৈছে? তাইদেউ আছে নাই তহ তাত মহ চহ একো নোলাই নেকি
উ হু।
আঠুৱা নলগাং
মৌ নোলায়।
উম। আচৰিত কথা। উম
তলত ওলাবও পায়ে।
অহ ইমান ওচত নলা থাকিও নোলাই ন।
সেই ওপলে আহিব নোৱাৰিছে সপাই ক।
কেলে নোৱাৰিব সেত পাখি নাথাকিলে ক অ কি পাখি নাই নেকি অ সেহতকে খাই এতাব নোৱাৰে ন
উম।
উম হয় হয় হয় উম।
তহ ত যে তহ ত যে
উম
তাত
উম।
যাবৰ ভোন কত হে পেলায়গে
গাড়ী নিব আহে ক
বাটত থৈ দিয়।
উম গেটত লগাই থৈ দিয়া হয়।
আহ
তই ভাবি আছ নেকি কালিৰ পৰসী দিনাখনৰ পৰা।
এয়া ৰুমত যে।
অ
মই যিমান দিন হ'ল অহা একেখিনিয়ে দেখিয়ে আছোঁ
উম উম অৱশ্যে কিহ
কি কৈছে?
তহত যে দিন ৰাত চিন নাইকিয়া হল আৰু ন বুলি কৈছে। সেনেকুৱা উম উম। তই কি কি কৈছিলি তলত তাত যোৱা পা কি কৈছিলি তই যোৱা পা
যাবৰ মন আছেই কথা।
নেপেলাও নেকি জাবৰ?
তলতে থৈ দিয়ে গেটৰ ভিতৰত।
নহয় গাড়ী আহে যে নিব আহে আকৌ তেতিয়া লয় যায় ক
জানই এইখিনি পলথিন, চলথিন বোৰ জ্বলাই দিলেও হয়চোন।
অ চব দি দিয়ক গা় এনেই দিয়ে নেকি এশ টকা এশ টকা লয় প্ৰত্যেকটো ঘৰ পৰা।
সে কোনে লয়।
অ অ মিউনচিপালিটি লৈ যে।
স ম ইয়াত নিদিয়া পাৰিব মোৰ মালিকটো সেইকাৰণে নিদিয়ে।